অ হয়, হয়। অ এই মানে এই ধূলি হলটো চাহ খালোঁ। এই এতিয়া এতিয়া আমি যে খেলিবলৈ গৈছিলোঁ খেলি সি মানে গধূলি হ'ল এতিয়া ভৰি-হাত অকমান চাহ তাকেই।
অ, অ, অ। ঠিক কৈছা। খেলাটো অতি উচিত দিয়া।
তুমি কি কৰি আছা?
মই অলপমান এনেই খোজ কাঢ়িলো ৰবা। এই অলপমান চাহ-তাহ খাই পেলাই অলপমান এনেই ৰাস্তাই মানে ৰাস্তাতে অলপ খোজকাঢ়ি আছোঁ। তাকে অলপ এটা হয় হয় তাকে ফোন কৰোঁ বোলো।
শুনিছে নে? শুনি আছে নে? শুনি আছা? শুনি আছানে? শুনি আছা। শুনি আছানে ।